এ আছো এনে আছো তুমি
মই তোমাৰ বাবে মাত্ৰ আজৰি হলো ৰ'বা কাম কৰি আছো অলপ ঘৰৰ
আচ্ছা কি কৰি আছিলা
এ তোমাৰ মানে আমাৰ আহ কি পাৰ্টিচন বহালো ৰ'বা মানে আমাৰ ৰুম কেইটা চাৰিওফালে ৱালটো গাথিছিল কিন্তু মাজতো ৱাল গাথা নাই মানে তাতে আমি কৰিলো টিঙৰে আৰু কাঠৰে পা পাৰ্টিচন দিছো
আচ্ছা কেইটা ৰুম আছিলে
এনে তোমাৰ আগৰ আমাৰ তিনটা ৰুম আছিলে এত এতিয়াতো তিনটা হৈ যাব খালি মানে
হয়
আ তোমাৰ দুটা আগতে আমাৰ দুটা ৰুম কি দুটা ৰুম আছিল দুটা ডাঙৰ বহল ৰুম আছিল
উম
পিছত তোমাৰ আৰু এটা সৰু ৰুম এটা পাকঘৰ আছিল আমি কি কৰিলোঁ তে ডাঙৰ ৰুমটো বেছি মানে বহল আৰু বেছি বহল হৈ যায় দুটা ৰুম মানে দুটা ভাল ডাঙৰ ৰুম হৈ যাব তাৰে মাজৰ পৰা সেইকাৰনে আমি কি কৰিলো মাজতে পাৰ্টিচন বঢ়াই দিলো
উম
পাৰ্টিচন বহোৱা কাৰণে দুটা ৰুম অলপ মানে ভাল খিনি গছে দা
আচ্ছা ওপ ওপৰৰো কিবা কৰিছা নেকি মানে চাতৰ
চাটত চাটত মানে আমাৰ কেনেকে অলপ অলপ সেয়া হয় আ মোৰ দেউতাৰ তোমাৰ ভায়েক পাঁচজন ভায়েক
উম
পাঁচজন ভায়েকৰে আমি আমি ইয়াতে আমাৰ যিখিনি মাটি আছে তোমাৰ মাটিত তোমাৰ বিল্ডিং বনোৱা হৈছে মানে বিল্ডিংৰ আধা বনোৱা হৈছে তিনতাল্লা বনোৱা হৈছে
উম
তিনতাল্লা বনোৱাৰে তোমাৰ সবৰে এক এক তাল্লা মানে এটা এটা এটা এটা ফ্লৰৰ এক তাল্লাৰ তোমা আধা আধা মানে এতিয়া লৈছো আৰু আধা বনোৱা হোৱা নাই নহয় সেইকাৰণে হলে আধা আধা লোৱা ব্যৱহাৰ কৰি আছো থাকি আছো ইয়াতে ত' সেইকাৰণে মানে এতিয়া ইমান এটা খালি এইটো ওৱালটো গাথা হৈছে বাকী আধা বনাব আছে বহুত খিনিয়ে আছে কাম
আচ্ছা আৰু কিমান মান টাইম লাগিব
চোৱা আমাৰ তোমাৰ তুমিতো গমেও পোৱা নাই ভায়েকৰ ভায়েকৰ মাজৰ কাহিনীবোৰ কোনোবা আছে শুনিছা নাই ক'ৰবাত কাৰোবাৰ মাজত এনেকে হোৱা
উম উম।
সেইটো আমাৰ কাজিয়া হৈ পেজাছ। পইচা লৈ কেনে আৰু ধৰি লোৱা দুটা তিনিটা চাদ যাব লাগিব আৰু।
অ।
এপছ এটাকে হ'ব পাৰে তিয়াবা।
উম। তেনেকুৱা ধৰণৰ কথা নেকি।
অলপ হয়ে অলপ মানে অলপ তাকে অলপ মন্দ বুদ্ধি। অলপ বুৰ্বক সম বুৰ্বক জাতৰ মানুহ থাকে কিছুমান।
উম উম হয় হয় ঠিক ঠিক।
সে তাৰে মানে সেই গোটেই জাতটো আমাৰে আৰু।
বাকী কাম আটাইবোৰ হ'ল নে কিবা বাকী আছে আৰু সেইৰ ভিতৰত যিটো কৰি আছা।
এতিয়া এ সম্পূৰ্ণ হ'ল আজি জি মানে আ আছে অলপ অলপ কাম পানী অলপ অলপ। কাম ৰাইটৰ কাম আছে মানে কিন্তু চলি আছে আৰু হৈ যাব লাহে।
আচ্ছা। উম কিমান দিন মান লাগিল এনে কিমান দিন মানে হ'ল।
আমাৰ অকল পাৰ্টিচন কৰোতে এইটো আজিতে হৈ গ'ল তোমাৰ।
আজিয়ে আৰম্ভ কৰিছিলা মানে।
অ ৰাতিপুৱা আৰম্ভ কৰিছিলো তোমাৰ দহটা নটা মানত তুমি যে ফোন কৰিছিলা তেতিয়া। তেতিয়া চলিয়ে আছিলে মানে কাম সেইকাৰণে তোমাক সময় দিব নোৱাৰিলো।
আচ্ছা। তাকে এতিয়াও মানে গুচি গ'ল মানে কাম পাতি গ'ল এনেই কিমানমান খৰচ হ'ল।
খৰচ মানে আমাৰ খৰচ নিজা খৰচ নহয় তোমাৰ। উঠিল মানে আমাৰ পইচা ঘৰৰ পইচা থাকে। ভা ভাড়া বা মাটি চাটি বেচা পইচাখিনি কিছুমান আছে আৰু মানে। সেই পইচা দি আমাৰ সবৰে বনোৱা মানে বনাই আছা বনাই আছো। ত' সেনে ক'বগলে তোমাৰ আগৰে কাঠ আছিল।
উম।
ত কব পাৰা মিস্ত্ৰী খৰচা দিছিলো হাজাৰ টকা এটা।
আচ্ছা
দৰমহা মানে হাজিৰা।
অ হ।
এনে তোমাৰ কি কয় তোমাৰ লোকৰ কিবা ঘৰ চৰ বনাইছেগে নাই কৰবাত।
উম বনোৱা আছে মানে এই দুটা ঘৰে আছে ডাঙৰ ঘৰ।
হয়।
তাকে তাতো
আচ্ছা মা। কেনেক তোমাৰ তোমাৰ দেতা অকলেে তুমি আৰু মানুহ আছে তোমাল লগ কোনোবা
উম দেউতা অক'লে।
আচ্ছা অকল মানে তোমাৰ ককা এজন ল'ৰাই তোমাৰ দুটা।
নহয় নহয় তেনেকুৱা নহয় ঠাই খিনিয়ে দেউতা অকলে তাকে ।
অ তই নিজেও মাইক কিনা আৰু মাতি দে।
অ তাকে বাকী ইহঁতৰ আছে সেইছ। এ ভনীয়ে এজন আছে ককায়েক এজন আছে আৰু সেইছে ভায়েক এজন আছে।
তাকে সৰু ভাইক এজন ঢুকাইছে।
ঔ
তাকে বাকী সেই ডাঙৰ ভায়েকজন ইয়াত থাকে তোমাৰ গুৱাহাটীতে থাকে সেই
গুৱাহাটীত থাকে নেকি ক'ত?
উম গুৱাহাটীতে তোমাৰ কি বুলি কয় এইটো? উ ভগদত্ত পুল পৰে সেইখিনি। কিন্তু মানে ক'ত আছিলে ঠাই খিনি পাহৰি গ'লো মই। নতুন এ ফ্লাই অভাৰ যে বনাইছিলে হঠাৎ
গুৱাহাটীক ক্লাবত, মালিগাঁৱত মানে এইবাৰ তোমাৰ গুৱাহাটীত তোমাৰ ক'ত ফ্লাইঅভাৰ নতুন বনোৱা নাই তোমাৰ, চব জগাতে বনাই আছে তুমি জাগা ক'ব লাগিব।
উম ঠিক ঠিক। ক'ত বা বনাইছিলে ফ্লাইঅভাৰ পাহৰি পাইছো। অ কাহি-কা-কাহিলিপাৰ-কাহলিপাৰা-কাহিলিপাৰা। উম।
বনাই এতিয়া বনাই আছে এতিয়া এতিয়া গম পাইছো আৰম্ভ হৈছে।
অ তাকে তাৰে ওচৰতে।
অ এনে তুমি ভাবিছা নে নাই মা গুৱাহাটী মাটিত ল'ম বুলি?
নাই তাত কোনে যাব তাত এজাক বৰষুণ দিলে বানপানী হয়। এইজাক বৰষুণত বানপানী হৈ উতি যায় গুৱাহাটী। আগতেতো এ সেই এটা ঠাইতহে হৈছিল অকল জৰা বতৰ ফলত। এতিয়াতো গোটাই আটাই গুৱাহাটীৰে প্ৰতিটো মানে গলিয়ে গলিয়ে হৈ যায় পানী।
সেই বোৰৰ কাৰণে হয় তোমাৰ অলপ চাফা নাৰাখে তোমাৰ, তুমি যোৱ কালি কি আছত কথা হ'লা হা নালা কি নালা কিয় বনাই যে তোমাৰ নালাটো বনাই যে পানীটো ওলাই যাব কাৰণে।
উম।
তাতে তোমাৰ পানীতো এটা জাগৰ পায় তলত ৰাস্তাত বাৰ বা ঘৰৰ পৰা ওলাই কেনে সেই নালা দৰাই দি ঘ পুখুৰী নহয় পুখুৰী নহয় নদী বা সিয়ত পৰিয়ে যাতে। সেইবাবে নালা বনোৱা হয়।
হম।
আমাৰ গুৱাহাটীত গণেশগুৰিৰ তলত বীজৰ তলত নালাৰ বা পানী ওলাই আছে। ৰাস্তাত। আৰু সেই ৰাস্তা দি গোটেই ভৰ্তি না বানপ বানপানী হৈ গৈছে, মানে নালাৰ পৰা পানী বেলেগৰ ওপৰ পৰা গনেশগুৰিৰ ওপৰ পাহাৰৰ পৰা বৈ আহি আছে পানীখিনি বৈ কিনে নালাত পৰি আছে নালাৰ পৰা আৰু ৰাস্তাত আহি আছে।
আচ্ছা। নাই মানুহৰো অলপমান ভুল আছে তাত, মানুহে যাবৰ-জোথৰ তাতে পেলাই দে ন নলাতে। সেইবাবে নালাটো ব্লকেজ হয়।
এইটো দম কৰি থয় তোমাৰ দ জাবৰ-চাবৰ চব তোমাৰ লৈ চেন্দেলৰ পৰা লৈ কেনে আইচ ক্ৰীমৰ পৰা বাকলৰ বাকলৰ পৰা লৈ কেনে চব তোমাৰ কিবা কিবি অ অপদাৰ্থত বটল চটল চব নালাত ভিতৰত সোমাই থাকে ন। প্লাষ্টিক বেছিভাগ সেইকাৰণে যাম খাই যায়।
পেলালেটো নালাটো যিটো অপেনিং আছে সেইটো টো বন্ধ হৈ যাবই। পানী কোনপিনে যাব?
আৰু তোমাৰ জি এম চিৰ পৰা ইমান অঁ অঁ ঘনে ঘনে তোমাৰ চাফা কৰি নাথাকে সিহঁতেও। বছৰ মাহত একবাৰ কৰিব।
অঁ সেইটোৱে। বাকী বাকী যেনেকুৱা কিয় জি এম চি যাবৰ যুথই দেইলি লৈ যায়। দেইলি সেইবোৰ জমা কৰে সেইখিনি অন্তত মানুহে চালে হয়। মানে নৰখে তাৰে বাবে নালাত পেলাই দিয়ে। বা প্ৰপাৰ যিটো বৰ্তমানতটো কৰিছে ন, যিটো তোমাৰ কি ডাষ্টবিন চিষ্টেম ঠায়ে ঠায়ে ডাষ্টবিন লগাই দিছে, ডাষ্টবিনত নেপেলায়।
তোমাৰ ডাষ্টবিনত নে পেলাই তোমাৰ মই এতিয়াও মনত আছে হা, তোমাৰ হ'ল তোমাৰ চাৰি পাঁচ বছৰ হ'ল। নতুনকে ডাষ্টবিন লগাইছিলো গুৱাহাটীত তোমাৰ ৰাস্তাবোৰত। এ ৰঙা এটা আৰু সেউজিয়া আৰু নীলা কালাৰ হ'ব ৰঙৰ। এ সেউজীয়াটোত তোমাৰ যিবোৰ বাষ্প অজৈৱ জৈৱিক আৰু যিবোৰ অজৈৱিকবোৰ তোমাৰ নীলাত সেইবাবে দিছিল চৰকাৰে মানুহ আহিলে পেলাই গৈছিল চাইছো জাবৰ ভৰ্তি হৈ থাকে। তাত যাও মই লাহে লাহে এইকেইটা জাবৰ মানুহ পেলাই লৈ নাযায় জি এম চি মানুহে
আচ্ছা
জি এম চি এইচ মানুহে, তাতে পৌৰ নিগমে লৈয়ে নাযায় বস্তুবোৰ। পৌৰ নিগমে যিমান বস্তু আনে সেই লৈ নাযায় তোমাৰ। তাতে দমা দম হৈ দম হয় বস্তুটো ইমান ওজন হব বাঢ়ি যে ভাঙি যায় ভাঙি গৈছে। এনেকে কিমান ভাঙি যায় বস্তুটা চাইছো মই, মানে এটা সৰু চাই কথা কৈছো আৰু যে ব্যৱহাৰ কৰিলেও সেইটো বস্তু ঘনে ঘনে তোমাৰ প্ৰতি প্ৰতীক দিনে তোমাৰ অঁ বস্তু হে পেলাই থ'ব লাগে ন, যাতে আৰু নতুনকে পেলাব পৰা যায়, তাতে নতুনকে ভৰাব পৰা যায়। এই যদি নহয়, কেনেকৈ হ'ব?
এইটো সিহঁত প্ৰপাৰ মানে নলয় নৰ্ম যিবোৰ থাকে সেইবোৰ নলয় সেইটো হয়। সিহঁতৰো অলপ মানে গভমেণ্টৰ ফালৰ পৰা অলপ চাপৰ্টটো কম থাকে।
এনে তোমাৰ ঘৰৰ ওচৰৰ মানুহবোৰ কেনেকুৱা জাবৰ জোথৰ চাফা নালাবোৰ কেনেকুৱা? তোমাৰ মতে?
নালাবোৰতো আমাৰ ইয়াত গাঁৱত তেনেকুৱা ন তোমাৰ যিটো আৰ্টিফিচিয়েল নালা থাকে না নাথাকে ন। ত আগৰ পৰা যিটো নালা হৈ আহিছে, সেইটো নালাই আছে নেচাৰেল যিটো আছে। তাৰে পানীটো যায়। চাপোজ আমাৰ ঘৰৰে উঠা আছে আমাৰ ঘৰত দৌৰ পিনে তোৰ দুটা নালা আছে। তাৰ পৰা বাটত যিমান পানী জমা হয়, সেইটো সেইবোৰে ওলাই গৈ খালত পৰে। খালৰ পৰা আকৌ নদী লৈ যায়। আমাৰ নতুন স যি বোৰ খাল আছে খালৰ তলতে তোমাৰ এই নালা চিষ্টেম আছে মানে, খালৰ লিংক আছে এটা খাল খালী হলে নেক্সট খালটো পানী আহি যায়, তেনেকুৱা ধৰণৰ। তেনেকাটো পানীটো গৈ কিনে একদম ন নদী যে পায়।
আৰু পৌৰ নিগম ব্যৱস্থা কি তোমালোকৰ মানে জাবৰ - জোথৰ পেলোৱা?
ইয়াত নাই ইয়াত নাই নাই নাই নাই ইয়াত আমাৰ পিছফালে তোমাৰ যিটো আছে বা যিটো আমাৰ বাৰীত পুখুৰী এটা আছে তাত পেলোৱা যায়। তাতে জমা কৰা যায়।
সেইটো হয় মানে তোমালোকৰ মানে অ অ সেইবোৰ সেয়া নাই যে তোমাৰ কিন্তু তোমাৰ দম হৈ নাযায় নেকি প্লাষ্টিকবোৰ? না জ্বলাই দিয়া, কি কৰা তোমালোকে?
এ প্লাষ্টিকবোৰ তে সময়ৰ লগত ব বহি যায় সেইটো উপায়তো নাই আৰু।
হয় কিন্তু তোমাৰ সেইকাৰণে তোমাৰ মাটিৰ তোমাৰ যিবোৰ গুণাগুণটো বেয়া কৰি দিব পাৰে তোমালোকৰ খেতি কাৰণ ওচৰত খেতিটো হয় তোমালোকৰ পিছফালে।
উম সেইটো হয় কিন্তু আমি মানে এটা অকল এটা ঠাইতে পেলোৱা যায় ন যিটো য'ত গাত কৰা যায়
অ।
অকল সেইখিনি ঠাই নষ্ট হ'ব আৰু যিমান হ'ব। উপায় নাই কিবা এটা
ঠিকে আছে দিয়া, উম ৰাখো দিয়া মই অলপ কাম আছে আৰু একচ'
দিয়া ঠিক আছে দিয়া।